অ অ হেৰি চাগে নজনাকে কৰা কাৰণে, চাগে লগা হৈছিলে নে কি এনে
অ, হ'ব বা
তাৰপিছতে সেই সেয়া তাৰমানে তাৰপিছতে তাৰপিছত হেৰিয়ে কৈছে দেই অ আমাকে নো একে তাৰপিছতে অ, হেৰি মই গলত ৰং দিম বুলি ভাবিছো। গিলত ৰং দিম বুলি ভাবিছো বোলে ৰাং দি বোলে সেইবিলাক মই কৰিম কাই আজি এক ৰং অনুংগে ৰং অনুংগে কৈ তাৰপিছতে যেতিয়া যাব য় কি যাম বুলি কৈছে নহয় অ আজি নানো নেকি মোৰ কাইলৈ আকৌ কিমান দিনত- মন যায় মন নযাবও পাই নাহয় অ সেই বুলি ক'লে। অ অ। তাৰ মানে সি সোনকালে গ'লগে পিছনাখন নটা মান বজাত গৈ চগে আৰু আপুনাৰ হেৰি তাই মানে কৈছিলে কিবা এটা চবে সিহঁতি ভিন্ধহতে কৰি থাকে আপুনিও তুমিও কৰি দিবা আকৌ এনেকে কৈছিলে।
উম
কিবা এটা কৰি দিবা সেই তুমি কৰি দিব এনে থাকা নেকি তুমি এনেই যোৱা নেকি এনেকে কৈছে। তাৰপিছতে কৈ দিম এ কৈ দিম বুলি একদম পদ আম সবাৰেৈ গুছে মই ইয়াত ৰং দিম একদম এইবোৰ কৰা নাই একবাৰ আমুক ৰং ম কামৰ চানিম কালা চালা কৰি যে তাৰ পিছত মন নাযাবও পাৰে নহয় আজি নানো নেকি বোলে।
উম মন
উম।
চব সময়তে মন নাজাই নহয় অ সিাপ পিছদিনাখনি কথাটো আকৌ আগদিনাখনি গম কলত যে কয়, অ' আগদিনাখন নিলে গম পাম। এলাহ মানে, তেতিয়াই লাগিছে। উম'। তেতিয়া এলাহ লাগিলেই মানে। অ' সেয়া। হয়, আমাৰতো সেয়াই আকৌ যাবলৈ উম' আজিলৈকে যোৱাই নাই বাৰু। যাব হে আৰু আকৌ কৈছে কাইলে সেই বুলি, যাম বুলি। ৰুটি। বনাই দেই বুলি আটাও নি থলে।
অ'।
একেলগে যোৱাই নাই।
অ', এতিয়া, যাবলৈ মনেই নোজোৱা হৈছে।
উম'। যাবলৈ মনে নোযোৱা হৈছে। মানে ৰ'দটো কাৰণেই বাৰু আৰু তাইৰ বেমাৰটো ভালকে ভাল নাই হোৱা যে। অ' সেইটো কাৰণে, মই ৰ-ৰ'দৰ দিনাখনেই নালাগে বুলিয়ে কৈছো বাৰু মই নিজেও।
মই ৰ'দটো দিছা নহয় একদিন, এতিয়া বৰষুণহে দিয়ে নে নিদিয়ে আৰু।
টো যি অকমান দিছে, যে বৰষুণ আকৌ নিদিব নিহে লাগি গৈছে।
অ, তাকে হে আৰু বতাহজাতে মাৰি আছে যে অলপ অলপকে, মানে সেই এতিয়া, অলপ ডাৱৰ উঠা উঠা কৰিছে দেখোন।
অ' তেনেকুৱা ইয়াতো কৰিছে বাৰু। ইয়াতো কৰিছে বাৰু এতিয়া ৰাতিপুৱা পালে ৰাতিপুৱা যদি বৰষুণ দিয়ে তেতিয়া যাব আৰু।
অ' তেতিয়া ভালেই হব আৰু।
উম' ভাল নহয় হেৰি পোৰহে মাৰিবলে।
অ, অ, অ।
নিজৰ কথাতে লোকে, কিছুমানে দিছে। দি আলি চালি দিছে যে, আমাৰ হে দিয়া নাই।
উম আলি দিব হ'ল আৰু।
উম।
আমাৰ হেৰি, আমাৰ দুই নম্বৰ জনীয়ে এইফালে চোকালতে ঘূৰি ফুৰিছে।
অ'।
জাতিলাও জাতিলাও চাই আছে, জাতিলাও যে আছে মই চাই আছো।
উম',
গছজোপা মানে হেৰি হ মৰিছে। বুঢ়া হৈ গৈছে তথাপি, এটা দুটা থাকে নহয় তাকো সেইবোৰ প্ৰকবোৰ। জোঙা হেৰি থাকে। কিবা নেকি পুকিয়াই পুকিয়াই থাকে।
এতিয়াই, এফলীয়া হৈ যায় এডোখৰ ফুটা এটা হৈ পেলাই। কোমোৰা লাগিছে নাই কোমোৰা।
কোমৰা এটা কলি এটা দেখিলো নহয় কালি আবেলি পথাৰৰ পৰা আহি দেখি দেউতাক মাতি নিছো চাবলৈ এইটো চা কোমোৰাটো কলিয়াছে। সেই পিছফালে চাংখনত ফুটা হেনো কলিয়াইছে মই তাত চোৱাগে নাই। সিফালে আমাৰ দিব হি। চাং দিছিলে নহয়, তাত চোৱাগেই এইযোৰ জাতিলাউ জোপা আকৌ ফুলি আছে ন এজোপা। মৰি পেলাই যোৱাটো অকণমানহে আছে লাগি আছে। কোমোৰা জো। এটা-এটা লাগিছে, অকমান।
আমাৰ কোমোৰা, লাগিছে বাৰু। লাগিছে মানে সেই এটা সেই ক এটা হৈছে নে সৰু কলি। অ' আছে সেইটো, ৰখে নে নৰখে দে থাকিব যেনে লাগিছে বাৰু সেইটো। হ' বাইদেউত হৈছে, কেইবাটাও-কেইবাটাও লাগিছে।
চাবাই। খাবলৈ পাবি তহঁতে চিন্তাই নাই। সোৱাদটো পাবি আৰু। অ' খালেই মানে কিবা অকণ। অহ'-অহ' দুবাৰ ভাল দিয়ে।
দুবাৰ পালোৱে আৰু লাগি আছে কেইবাটাও তাহঁতৰ হে। ভালে-ভালে। ভালে, এতিয়া গোটেইজনী মিয়ে বিয়া খাই আহিছিলোগে।
অহ' মিলি মিলি পেলাই খাই থাকিব আৰু বিয়া চিয়া।
অ' বিয়া খাই বিয়া খাই ফুৰিছো আৰু। এতিয়া অকমান আগত পাই আছোহহে হা,
ছালজনী খাব খাতি ভাল আৰু।
অ' ভালেই অকল কান্দিয়ে থাকে চুবই নোৱি তাইক।
উম, গা বেয়া চাগে এতিয়া বতৰটো বেয়া আ হৈছে অ',
নহয় এইজনী ঠিক ঠাক হয় তাৰপৰা কেইদিনমানৰ পিছতে আকৌ হেৰি পানী লাগিব। বা জ্বৰ হব তাৰ পিছতে আৰু উম তাৰ পিছতে আৰু সেই আকৌ হেৰি হৈ যাব আৰু।
আকৌ মানে হেৰি হবই আৰু আ', ম এইহঁতৰ ল'ৰাও হাতত হাততে হাততে ফহা দুটা দুটামান হৈছে। হেৰি নিচিনাকে তাৰপিছতে মানে এতিয়া কিবা কিবি মাছ চাছ খোৱা নাই সি আৰু হৈছে গ
এ চুবই নোৱাৰে তাৰপাছততে চুলেই হ'ল আৰু তাইক চুইিলোনে কান্দিলেই আৰু।
এ মানুহবোৰ লৰাোৱালীবিলাকৰ সেই বসন্ত হৈছে এতিয়া।
অ' হৈছে অ' হৈছে হৈছে গম পাইছো। কবাৰ কোবাৰ হৈছে। আমাৰ ইয়া এই ভণ্টি জীয়েকো হৈছে।
অহ, তাকে আজি ভাত কিহে হব।
আজি ভাতটো চিন্তাই কৰা নাই দেই কিহেনোহ'ব জানো মাছ-মাছ, মাংস ত
অ' আমও চিন্তা ম নবওনে সুধিছো
মাছ মংস খাই আহিছো দুপৰীয়া হেৰি বনাইছিলো চব। বিয়া খনৰ কথা পাহৰি থাকিলো নহয় খিচি বনালো চবেই খাম বিয়ে এতিয়া খিচিওখিনিকে আছে এতিয়া কেইটা মানুহে খাইছেহে।
এতিয়া খিচিয়কে খাবলৈ কবি ৰাতিলে আৰু।
এ নোখোৱা খিনিয়ে খিচিকে খাম আৰু খোৱা খিনিয়ে যেনিবা উম, ভাল-ভাত খাবলৈ পাব আৰু।
অ' কিবা এটা সততীয়াকে বনাই দিবি আৰু ত এনেকে কবি হেৰি। আপোনালোকে কিবা এটা ভাজি এখনেৰে ভাত খাওঁ বুলি-বুলি গলে তহঁতে কিচি খাই দিব।
আহ নিজে খিচিৰি খাম উম
মোৰ বনাবলৈ বুলি মনে যোৱা নাই আজিলৈ কবি বনাবলৈ মনে যোৱা নাই বুলি কৈ লৈ নিজে আৰু খিচিৰি খিনি খাবি,, এতিয়া হেৰি ভাত খাব আৰু গৰম ভাত পাব আৰু বাৰু খোৱাটো আমাৰ বনাবলৈ মন নাযায় নহয় আলু পিটিকাই খাই দিওঁ আৰু।
উ আলু তিটিকা ভালেই লাগে
হা আলু পিটিকাই ভাল লাগে বাৰু আলু পিটিকাটো বেছ ভাল কি পনীৰ,
কণী কণী,
অ কণী অ, কণীটো খাও বাৰু,
কনীৰ লগত আলু পিটিকা খাই দিব লাগে আৰু,
উম এ নহয় সেইটো কণীটো যে ভিতত যদি বগা হয় নহয় আলু পিটিকাৰ লগত খাই ভালাগে ৰঙা হলেহে পিটিকাটো অকমান কালাৰটো
অ অ সেইয়া হাঁহ কণী আৰু উম কুকুৰা কণী বিলাক ৰঙা ৰঙা হয় আকৌ ন ব্ৰইলাৰ বিলাকৰ ফাৰ্মৰ কণী বিলাক বগা হৈ থাকে।
অ সেই ৰঙাও থাকে কিন্তু বেছি দিন হলে মানে বগা হৈ যায় যে। সেইটো কাৰণে, অ হাঁহ কণী বিলাক বেছি ৰঙা থাকে। আৰু সোৱাদো থাকে।
উম খালি
অ গোন্ধটো আছে আকৌ গোন্ধটো মই বেয়া নাপাওঁ বাও। মও পাওঁ মানে সেই এইবোৰ দম যেতিয়া হাফ বইলটো পাও যে সে সেইকাৰণে সেইবোৰ পাৰি আও খাব।
এইবোৰ দিমৰ হাফ বইল খাইও ভাল লাগে।
মই খায় হাফ বৱেল খায় ভাল পাওঁ, কিন্তু খালে মানে বেয়া যে ফেটী লিভাৰটো বেছি হয়। অহ ফেটী লিভাৰ কাৰণে একেবাৰে বেয়া। অ।
সেইটো এনে হাফ বৱেল বুলি সেই এ এনে এনেই বৱেলতকে হাফ বৱেলৰ টেষ্টি এটা আছে আৰু।
সেটো হে।
উম কিন্তু বেয়া বুলি বাও নাজানো, হা? বন চন নাই গজা?
একো বন চন নাই লেতেৰাও হৈ থকা নাই এটাও গছ পাত পৰি থকা নাই। আমি পথাৰ পৰা আহি চাও দুইজনীয়ে সাৰি ল'লো যে ঘছৰ-ঘচৰ। সেইটো কাৰণে, নাই সৰা তেনেকেই আছে। নাই হোৱা আজি।
সময় নাইপোৱা ন পথাৰতে আছো চোন।
উম, তাকে সে আৰু মই-মই বৰকে নাসাৰুৱে মায়েহে সাৰে সোনকালে উঠে।
অ', হেৰি হেৰি কেদিন থাকিব।
কেইবাদিনো থাকিব এই নেযায় হেনো সোনকালে।
অ'।
পঠিয়াই দিবি তাইক।
খেতি উঠাই পেলাই তাক
খেতি উঠাইহে পঠিয়াবি উম।
অ'। সেইজনি ওচৰতে শুনি আছিল হি, মুখখন কৰি পেলাই।
কি কৈছে।
ল'ৰা শুইয়ে আছে উঠাই নাই মই এতিয়া বাহিৰলৈ অহালৈকে।
ই।
মোৰ গিলাচত নেমু অকণ দি পেলাই তগৰ ফুলজোপা যে এ অগৰজোপা যে ওচৰত যে তগৰ ফুলজোপা যে আছে। তগৰ ফুলৰ পৰা এ তগৰ ফুল এপাহ পহী ফুলি আছে পহি আছে ফুলি আছে তগৰ ফুল এপ
ফুলিছে ন। ভাল খবৰ আহিব-ভাল খবৰ আহিব। উম।
তাকেহে ভাল খবৰ এটা অহা হ'লে।
যাম আহিব- আহিব।
উম। তাৰ পিছত বাদাম এতিয়া লাগি আছে নহয় কাজু।
অ', হেৰি সিনাখন যে বিচাৰিম বুলি কৈছিলে বিচাৰিলে নাই।
উম নিবিচাৰিলো তাৰপিছতে মাহঁতৰ অফিচৰ পৰা মানুহ আহিলে আহি সিহঁতক হেৰি লাগে পচাবৰ কাৰণে। বিচাৰি-বিচাৰি দিলো লাডু থকা এই তেনেকুৱা কিবা বিচাৰ দিলো আও তাৰপিছত বিচাৰি লৈ পেলাই গ'ল আৰু ঘৰত পচাবগে হেনো। মানুহে কিবা এটা মই সুধি হে নিছো।
অ', সিহঁতে নিজে পুৰা গজিব বাৰু গজাটো। ধুনীয়াকে, আমাৰ পুলি খিনি কি হ'ল আছে নাই।
আ গুটি প পুলিব নে।
অ'।
মানে দুটা আমাৰ ৰুলে তাৰপিছতে জানো হেৰি এইবোৰ নাই হেৰি মৰি থাকিলে নহয় পিছত।
অ', ইয়াত যে ইয়ালৈকে দুটা- দুটা লৈ আহিছিলে যে সেই দুটাও মৰি থাকিলে। ন দু তিনিটা আনিছিলে দে যাই সেই দুটা মৰি থাকিলে এটা সেই উ মানুহ এজনীক দিলো বাৰু।
উম।
এই যিজনীয়ে বিচাৰিছিলে সেইজনীক দিলোঁ এটা তাৰপৰা বাকী দু দিছিলে অলপ দিনৰ আগলেকে সুধিছিলো তাৰ তাৰপা এতিয়া বহুত দিন না সোধা দেই কেইদিনমান।
অ'-অ'। হ'ব দে মোৰ নেমুপানী অকণ মায়ে দিছে এই বায়ে দিছে খাই লওঁ। খাই পেলাই আৰু উদৰত বৰাই থাকো আৰু। দেই হেল্ল' অহ, অ' এই ভাগত যি আছে হেনো হব।